আহ।
নমস্কাৰ।
নমস্কাৰ।
অ শুনি আছ নে তুমি মোৰ কথা
অ, আছো আছো অলপ মানে কিবা অসুবিধাৰ সৃষ্টি হল নেকি?
তোমাৰ, তোমাৰ অসুবিধা হৈছে নেকি টাৱাৰৰ কিবা সমস্যা হৈছে।
অ টাৱাৰৰ সমস্যা আছে চাগে অলপ
অ তুমি অলপ বেলেগত যোৱাচোন অলপ মই আজি অলপ শুই আছিলো ৰবা। শুই পিনে অলপ আগত সাৰ পাইছো সাৰ পাই মানে এতিয়া বেয়া লাগিছে ৰ'বা মূৰৰ বিষ উটিছে এতিয়া মানে দুপৰীয়া শুবই তেনেকে জানানে।
অ, মানে বেয়া লাগে মানে গাতটোে একদম বেয়া লাগে দেৰি হৈ গলে। গাখীৰ চাহ খাই দিয়া কাপ ষ্ট্ৰং টি খাই দিয়া।
খাম ৰ'বা এতিয়া মাক বনাব দিছো। তোমাৰ বনোৱা হৈছেই চাগে খাবলৈ মাতিয়ে আছে মানে দুপৰীয়া শুবই নালাগে দুপৰীয়া মানে এনে এটা মানে অলপ টাইমৰ কাৰণে তি মানে অলপ মানে বিশ্ৰাম কৰিব লাগে অলপ টাইমৰ কাৰণে
হয় হয় ঠিকে কৈছে।
ত্ৰিশ মিনিট মান এনেকে অলপ বিশ্ৰাম কৰিব লাগে নহলে ইমান মানে টোপনি মাৰিব নালাগে। নালাগে, নহলে বহুত মানে বেয়া লাগি থাকে পিছলে,
হয় হয় ঠিকেই কৈছে মোৰ ক্ষেত্ৰতো হয় কেতিয়াবা এনেকুৱা। ময়ও অনুভৱ কৰো কেতিয়াবা সেইটো। হয় হয়।
মই আৰু এটা মই মানে দিনত খুলে দুপৰীয়া ফ খাই পিনে ফুলে ন ৰাতি আকৌ মোৰ মানে কি হয় টোপনি নাহে মানে। তোমাৰ যিটো মানে ৰুট সেই থাকে ন ৰুটিন থাকে সেইটো মানে গোটেই বেয়া হৈ যায় মানে খেলি মেলি হৈ যায়।
অ' তালিকাখন খেলি মেলি হৈ যায় তোমাৰ।
উম মানে বাক কী তুম - তুমি কোৱা কি কৰিলা?
আছোঁ আছোঁ। অ' খালো মানে অলপ কঠাল খালো অলপ। অলপ ফল মূল খালো আম খালো।
আমত - আমতি আহিছে আৰু কেনেকে কঠাল নাখাবা, আম নাখাবা ন? আমত- আমতিত আৰু এইবোৰ আম‌- আমতিত আৰু কঠাল, আম, আনৰচ এইবোৰ - এইবোৰেই আৰু খোৱা।
এইবোৰে আৰু ফল খোৱায়ে বতৰ আৰু। বাকী তোমাৰ ঘৰটো ক'ত আছিলে? অ' গ'লো গ'লো।
মোক আৰু তোমাৰ মোৰ ঘৰ তোমাৰ গুৱাহাটীত আছিলে কিয় পাহৰিয়ে যোৱাচোন তুমি মই কৈয়ে থাকো তোমাক গুৱাহাত টী বুলি।
অ' নাই পাহৰিয়ে গৈছো। তুমি কিবা শুৱালকুছিৰ কথাও ক'লা শুৱালকুছিক যোৱাৰ কথা।
অ' শুৱালকুছিত মানে মোৰ মামা হঁতৰ ঘৰ আছে। মোকৌ কেতিয়াবা গ'লে বহুত টাইমৰ কাৰণে মই সময়ৰ কাৰণে মই থাকো তাত।
উম, মোৰ মানে কাম আছিলে অলপ পাটৰ কাপোৰ, মুগাৰ। কাপোৰ লাগিছিলে তাৰমানে, শুৱালকুছিৰ। বাকী তোমাৰ চিনাকি আছে নেকি কোনোবা?
আছে, আছে। মোৰ অ বহুত চিনাকি আছে। শুৱালকুছি খনত মোৰ গোটেই চিনাকি বুলিয়ে ক'ব পাৰা। তুমি, তুমি আহিবা কাপোৰ নিবৰ কাৰণে।
অ'।
আহিবা আহিবা, মই তোমাক যিমান পাৰো সিমান কম দামত কৰি দিব পাৰিম তোমাক।
উম, নিশ্চয়। তুমি চাই দিব লাগিব আৰু সেইটো।
নিশ্চয়, নিশ্চয়, নিশ্চয। মই কিয় চাই নিদিম আকৌ। আকৌ, আজি জিম গলা নে নাই পিছে?
অ গ'লো, গ'লো। এইটোতো সদায় মই এইটো ক্ষতি নকৰোৱে বাৰু পাৰালৈ।
আচ্ছা, আচ্ছা, আচ্ছা। জিম মানে কি ভাবিছে বা আপুনি কি ভাবিছ? ছে বোলো।
মানে, য়োগাৰ মানে এটা মানে, মানে সেই মানে শ্ৰেণী খুলিম বুলি ভাবিছো!
যোগাসন হয় হয়। ব্যায়ামৰ।
অ' আচ্ছা, আচ্ছা, আচ্ছা। যোগাসন কি কৰিব আপুনি?
মানে অলপ শিকাম ধৰা অলপ।
অ' আচ্ছা, আচ্ছা। তুমি মানে যোগাসনৰ আচ্ছা যোগাসনৰ তুমি জ্ঞানটো দিব বিচাৰিছা বেলেগক?
হয়, হয়, হয়। সেইটোৱে।
অ' তুমি কৰিব পাৰা কৰিব পাৰা এইটো খুব মানে ভাল হয় এইটো। খুব ভাল বিষয়ে চিন্তা কৰিছা তুমি।
সেইটোৱে। মানে উম লাগে। শৰীৰ তো তেতিয়া ভালে থাকে ন, বেমাৰ আজ
উম', হয়, হয়। এই শুনা না এটা কথা দেখিছানে তুমি? এই যে এই ছোৱালী এজনী যে ল'ৰা এজনক যে পনীৰ যে ঘটনাটো হৈছে। ছোৱালীজনীয়ে যে ল'ৰাজনক অ', ঠেলি, ঠেলি মাৰি দিছে। ন ওপৰৰ পৰা। কেনেকুৱা মানে ব তাকে তো কেনেকুৱা চিন্তা লৈছ চোন কাকো একো বিশ্বাস কৰিব নোৱাৰি, বাপৰি বাপ। কাকো আকৌ ধৰিব নোৱাৰি কোনে কি ঠাণ্ডাত থাকে ন?
উ
মানে ছোৱালী, ছোৱালীজনীৰ মানে হাতত বি বিকল্প আছিলে ন তাই এই ধৰি বিয়া নহওক বুলি যাই বিয়া হব মনে নাছিল। বিয়া নহ বুলি কৈ দিব লাগিছিল ঘৰত ন। কিন্তু ত অ' ল'ৰাটো মৰাৰ অধিকাৰ তাই ক'ত পালে?
ত'মাৰি নিজেও তাই জেললৈ গ'ল, কি হ'ল মানে।
জেলত গ'লেনো কি হ'ব তাই এইটো কিবা শাস্তি একো নহয়তো আজি কালি আৰু ক'ত শাস্তি দিব? তাইকো তেনেকে মোৰ মতে তাইকো তেনেকে সিমান যেনেকে তাক মাৰিছিলে তাইকো সেনেকে মানে চেম মানে একেই শাস্তি দিব লাগে।
উ হয় হয় সেইটোৱে ই যে বাতৰিবোৰ পাই থাকো নহয় এইটোৱেই
তুমি লৰাকে কবা নে ছোৱালীকে কবা কি কবা মানে চব মানে সমান হৈ গৈছে। ছোৱালীও কম নহয় দিয়া। ইমান বদমাছ মানে সচাকে দিয়া আৰু কিমান দিন বেয়া হৈছে বাপৰে ল'ৰাটোৰ কাৰণে বহুত বেয়া লাগিছে সেইটোৱে চলি আছে এতিয়া বাতৰি সমূহত সেইবোৰে দেখি? বেয়া লাগে দিয়া চোন এনেকুৱা হলে আৰু ক'তনো আৰু মানে তুমি বা বিয়া বাৰু কথা ভাবিবা ন ভয়ে লাগে দিয়া।
সেইটোৱে সেইটোৱে। ত কবা আৰু তাইতো বিয়া নহও বুলিটো কবলৈ পাৰিলে হয় বিয়া দি মনে নাছিলে এইবোৰ কে কৰিলে আৰু
ছোৱালী মানে টকা পইচা সম্পত্তি লোভত মানে এইবিলাক কৰিছে।
অ
বেলেগ মানে এ সেইটো। কাৰণে মানে যিটো প্ৰেমিক প্ৰেমিক আছে তাইৰ সেই প্ৰেমিকটোৰ লগত মানে মানে এই যিজনৰ লগত বিয়াৰ ঠিক হৈছিলে তাক মানে এ মাৰাৰ মানে সেইটো কৰিছিলে। অ
ত মানে কিবা ওপৰৰ পৰা ডুব পেলাই দিছে বুলি শুনিলো দেখিলো
অ কিবা মানে ফুৰিব গৈছিলে সিহঁতে পোনে পোনে পোনে কিবা ফৰ্ট আছিলে নামটো উম মোৰ মানে মনত পৰা নাই ভালদৰে সেইটো জেগাত গৈছিলে পুনে কিবা এটা পৰ্ট বুলি আছিলে। সেইটোৰ ওপৰৰ পৰা ফটো উঠিম বুলি কৈ পিনে তাৰমানে আলোকচিত ফুটো উঠিম বুলি কৈ ঠেলাই দিছে।
যাব।
উম এইবোৰে শুনি থাকো আৰু আজিকালি উম বা কি তোমাৰ এ সৰু বাবাতো কি কৰিছে।
আছে আছে দূৰদৰ্শন চাই আছে।
অ দূৰদৰ্শন চাই আছে অ আটছা। অ, আচ্ছা আচ্ছা ঠিকে আছে দিয়া দূৰদৰ্শনে চাব দিব লাগে। নহ'লে ফোন পিটিকি থাকে ন।
অ ফোনটো পিটিকি থাকে।
উম আজিকালি। সৰু ছোৱালীবিলাকে বাপৰে কেনে কি ফোনৰ কথা ইমান জানে। ফোনৰ সকলো জ্ঞানখিনিয়ে আছে সিহঁতৰ। জনা ডাঙৰ ডাঙৰ মানুহ বিলাকে নাজানে, মোৰ মাতো এতিয়াও নাজানে মোবাইল। মানে ফোনটো ভালদৰে চলাব। কিন্তু মানে সৰু সৰু ল'ৰা ছোৱালী বোৰে বাপ।
উম, জন্মৰ পৰাই মোবাইল মানে ফোনটো হাতত পাই পাইছেতো।
তাকেইতো বাপৰে আজিকালি নহয় আমিতো সৰু থাকোতে এইবোৰ পোৱাই নাছিলো ন।
একো পোৱাই নাছিলো এইবোৰ অ ফোন।
কিমান আগবাঢ়ি গৈছে বাপৰে। আৰু বা কি কি দেখিব পাওঁ।।
সেইটোৱে। তুমি দুৰদৰ্শন চোৱা নে নাই।
দূৰদৰ্শন আজিকালিনো ক'ত চাব পাওঁ আৰু নাচাবেই দিয়া আজিকালি আৰু। ফোনটো থাকে নহয়, তাতে সকলোবোৰ বাতৰিবোৰ পায়ে থাকো। সা খবৰ সকলোৰে পাই থাকো গৈ। অ খেলাটো চোৱা যায় উম উম খেলাটো চোৱা যায় আৰু। ক্ৰিকেটটো। সেইটো চাবৰ কাৰণেই যে মানে টিভিৰ দূৰদৰ্শনটো আছে আৰু। বখৰ তুমি নত নতুন দলংখনত গৈছানে নাই অ।
অ, নতুন দলং গলো বাৰু এদিন। মানে কোনখন দলংৰ কথা ক'লা উ উত্তৰ গুৱাহাটীৰ সংযোগীখন নে।
আহ উত্তৰ গুৱাহাটীখন।
অ গ'লো গলো। তুমি যোৱা নাই?
আহ গৈছো গৈছো গৈছো মই। বহুত ধুনীয়া লাগিছে আৰু ইমান সোনকালে গৈ পাই ন আমি পিনে তুমি যদি এইপিনে সোমাই দিয়া ন, ইমান ই মানে সোনকালে তুমি ডাইৰেকট ফেন মানে চিধা ফেনচি ওলাবা।
অ আৰু মানে সেইফালে ফেঞ্চি পাৰি ন। মানে কি বহুত সুবিধা কৰিছে মানে মানুহখিনি বহুত সুবিধা হৈছে এতিয়া।
একদম মানে বহুত সুবিধা হৈছে আৰু তুমি। মানে জাম নোপোৱা। গাড়ী মটৰৰ একো নাই সেই পিনে বহুত ভাল লাগি ভালে লাগিছে দিয়া মই এতিয়া গুৱাহাটী গ'লে ন, গুৱাহাটী গলো ন কেইদিনমান একেলগে
অ অ।
ফালে অহা যোৱা কৰিছো ইমান ভাল লাগিছে গৈ পিনে সেইপিনে অহা যোৱা কৰিবা।
অ, কৰো বাৰু মাজে মাজে সেইফালে।
তোমাৰটো নালাগে তোমালোকেতো। ওচৰতে থকা ন এইপিনে। মই চাহ খাই আছো ৰবা।
আহ খোৱা খোৱা কিহেৰে খাইছা?
তোমাৰ চাউলৰ পিঠা বনাইছে। আৰু বুনিয়া আছে যে বুন্দিয়াটোৰ লগত একেলগে খাই আছো আৰু।
অ
তুমি কি খালা অ আজি মই এটা ৰেচিপি বনাইচো নহয়।
অ কি ৰেচিপি বাৰু?
ৰেচিপি মানে তোমাৰ মেগী যে
মেগি
উম
মেগি ৰেচিপি
মেগী বনাইছিলো মই কেনেকে বনাইছো জানা চীজ থাকে যে চীজ
হয় হয়।
মই চিচ আনি থৈছো ঘৰৰ পৰা। খাব মন যায় জানা নাই চিজ মই বহুত ভাল পাওঁ খাবলৈ।
ভাল লাগে, ভাল লাগে।
সেই মেগীটো বইল কৰি ভাজি লৈছো ভাজি তেনেকে ওপৰত।
এইবোৰ খালে মইতো খাবই নোৱাৰোঁ এইবোৰ খালে মোৰ পুৰা এচিডিটি হৈ যায় একেবাৰে।
হয় নেকি?
মোৰ বহুত বেছি এচিডিটি হয় মানে এইবোৰ খাবই নোৱাৰোঁ।
অ আচ্ছা আচ্ছা জৈৱন জৰ মোৰো আছে বাৰু কিন্তু এদিন পাৰি আৰু। খাবলৈ, বহুত মানে সোৱাদ হৈছিলে বাৰ্বেৰে বহুত মানে মই তোমাক এদিন খোৱাম দিয়া
অ খোৱাবা খোৱাবা নিশ্চয় লগ পালে কেতিয়াবা
এদিন খাবা একো নাই চব খাব লাগে, চব চেষ্টা কৰিব লাগে
হয়, হয়, মই মানে ভাতকেইটাই খাই ভাল পাওঁ আৰু ভাতেই মেইন আৰু অসমীয়া খাদ্য।
অ আচ্ছা তুমি খকোৱা হয় মানে
খকোৱা বুলিয়ে কব পাৰি।
মইও ভাত খাব ভাল পাও কিন্তু আৰু এই এই বিলাকো খাব মন যায় দিয়া
যায় দেই মনটো যায় মানে এতিয়া ইচিডিটিটোৰ কাৰণে বহুত মানে অসুবিধাৰ সৃষ্টি হয়। সেইটো আৰু।